অ' ভালনে?
ভাল ভাল।
কি কৰিছে?
এ' আছো। ফিছাতে বহি আছো।
ভাত চাত খালেনে নাই?
ভাত খালো, ভাত খাই উঠিছো।
কিহেদি খালে আজি দেওবৰীয়া ভাত?
এই ঘুগুনী।
আঁ
ঘুগুনি বনালো।
ঘুগুনি? মটৰ ঘুগুনি।
টৰ ঘুগুনী, মানে কি হ'ল ৰাতিপুৱা ৰুটি বনাম বুলি ভাবিছিলো তাৰপিছত নাই বোলো একে উঠা দেৰি হ'ল, কালি ছোৱালী ৰাতি শোৱা নাই যে।
অ'
সেইটো কাৰণে একেবাৰে ভাতকে বনাই দিলো আৰু।
উম পালেই হ'ল।
অ' উম ভালেই হ'ল।
তাই গা কেনেকুৱা এতিয়া?
তাই এতিয়া ঠিকেই আছে। বাকী খোৱা বোৱা?
উম মই খালো ভাত। ভাত খালো। আমাৰ ভাত, এটা মান বজাতে খালো। ভাল নিৰামিষেই নিৰামিষেই বনাইছে আজি। ৰাতিলে চলিব। কিবা?
দেওবাৰ যিহেতু।
এতিয়া হুহু বৰষুণ পৰি আছিলে অকমান আগত। অ', অক'মান আগত দিছিলে, এতিয়া নাই, এতিয়া আকৌ ৰ'দ দিলে দেখোন। সেইটো, ৰ'দ দিছে এতিয়া।
আমাফালেও ৰ'দেই ওলাইছ বাৰু।
শুলোঁ মানে, অকন এনে বাগৰিলো আৰু। টোপনি আহিল অকণমান
মইয়ো শুম বাৰু এতিয়া খালি ছোৱালী সে ভাতটো খুৱাই ল'ব লাগিব তাই মানে অকন দেৰি হল যে খোৱা
অহ তাই খোৱা নাই ন?
সেইটো কাৰণে তাইক খুৱাই ল'লে আৰু মই অকণ শুম আৰু আজি শান্তি এতিয়া মোৰ বহুত টোপনি ধৰিছে
আকৌ টোপনি নগ'লে আকৌ মিছাই বেমাৰহে হ'ব
চকু কেইটা পুৰি আছে একদম
এ দিনতে শুই লব অকমান চান্স পালে
আহ এতিয়া ৰ'দ ওলাইছে
অ আমাৰ ইয়াতো এতিয়া ৰ'দ দিছে হম হ আজি একে ৰাতিপুৱা বৰষুণ ৰাতিপুৱাতে ৰাতি ৰাতিপুৱা বৰষুণ খুব ৰাতিপুৱাতে
অ ইয়াত বৰষুণ তেনেকে দিয়া নাই কিন কিনকে অকনমান দিছিলে বাৰু তথাপি কাপ কাপোৰ কেইটামান ধুম বুলি ভাবিছিলো ধোৱা নহলে
উম দিগদাৰ
উম সেইবোৰ কেইটা আজি মানে সোনকালে সাৰ পালো আৰু ছোৱালীয়ে সোনকালে উঠাৰ পিছত নোখোৱা হয় প
আহ
মোৰ ইমান টোপনি ধৰিছে
এ যে বেছি টোপনি ধৰি থাকিলে অকমান শুই দিব গাটো তেতিয়া ভাল লাগিব নহলে গা চা খুব বেয়া লাগি থাকিব ন
গা চব বেলেগি থাকে আৰু চকুকেইটা পুৰি থাকে
পৰি থাকে পৰি থাকে টোপনি নহলে ন
মই মানে একদম চাহ তাহ দি ভাত পানী খোৱালে মোৰ একেবাৰে মূৰতো ঘুৰাই আছে ঘুৰাই আছে মোৰ চাহ একাপ খাই ল'ম বুলি আহছিলো বোলো তাত পিছত কাম তাৰছো ভাবিলো নাই নাই খাই দিয় ভাল আকৌ দেৰিলৈকে থাকিলে আকৌ দেৰি
আকো চাহ খাই দিলে ভাত মন নাযায় ন নেযায়
তাকে থিয় দিয়
মোৰো কালি ৰাতি ইমানো ভাল আপুনি যোৱানাই এই ক'বাত বিহু পাতিছে। কত পাতিছে জানো ইমান হুলস্থুল হৈছে, মানে আচৰিতকে হুলস্থুল হৈছে আৰু।
অ'
কিবা হৰণ-চৰণ লগাই, কিবা কাণৰ কাষতে, ধম-ধাম বাজি থাকাৰ নিচিনা লাগিছে চা, তেনেকুৱা টোপনিডাল বৰ মানে হেৰি হয়, পাতল হয়।
এনেও তাত বহুত ফাংচন, বিহু কিবা কিবি পাতিয়ে থাকে।
থাকে সেইকাৰণে মই ভাত কেইটা যে দিলে খালোঁ, খাই পেলাই যে, মই যে, অকমান বাগৰি দিওঁতে টোপনি গলোঁ আজি। এতিয়া উঠিম আৰু বাৰু, ৰ'দ দিছে পুৰা দেখিছোঁ। দুটা আঢ়ৈটা দুটা বিচে হ'ল ন', মই ইমান সময় হৈছে বুলি ভাবাই নাই, টাইমটো চোৱাই নাই।
চংগল হ'ল ঘৰত, কাপোৰ কানি ধোৱা-মেলা।
অঁ ধৰিছে, তাহাঁতে ধুলে।
মোৰ কাপোৰ আজি এইটো কাৰণে, বতৰ বেয়া কাৰণে, ধুবলে নোৱাৰিলোঁ। ৰাতিপুৱা অকনমান চিট- চিটকে বৰষুণ দিছিল। তেনেকে আকৌ নুশুকালে, অকমানততো শুকাব লাগে।
গোন্ধাই ন', গোন্ধাই।
গোন্ধাই উমচ হেল
ৱাচিং মেচিনটো থাকিলে ভাল। সেইটোৱে আৱ
ভাল, ভাল এতিয়া মানে
তেতিয়া তাতে শুকাই যায় প্ৰায় আধা আধি
শুকাই অ', আমাৰ জেগা নাই কাৰণে আনিবলৈ অকমান দিগদাৰ জেগাত টো অকণমান অভাৱ
উম, উম, আমাৰো নাই ৱাচিং মেচিন। প্ৰয়োজনীয় বস্তু কিন্তু এইবোৰ ন
একদম প্ৰয়োজনীয় বস্তু । চ' মানুহক, আজিৰ দিনত, বিশেষকে মানুহবোৰ ভেকচিন লৈ পেলাই অকণমান হেৰি হোৱা হ'ল ন', মানুহ
হে হে হে অ', ইমান বেমাৰ হৈ থকা হৈছে। জানো মানুহবিলাক
গতিকে ভেকচিন লৈ পেলাই যেতিয়া উইক হৈ পৰিলে মানুহবোৰৰ সেইটো কাৰণে অকমান হেৰি হৈ গ'ল আৰু।
আৰু বহুত বেছি বেছিভাগ মানুহৰে খালি বিষ বেমাৰই শুনি আছোঁ মই।
সেইটো তো সেইটোয়ে, লগতে উইক উইকনেচ বহুত। হাৰ্টৰ প্ৰব্লেম হোৱা হ'ল। হাৰ্টৰ প্ৰব্লেম ইমান নাছ ইয়াৰ আগতে
এইবাৰ যে, এইবাৰত মই যিমান নিউজ টো খুলিবই নোৱাৰি মানে। খালি ডেকা ডেকা মানুহবোৰৰ হাৰ্ট এটেক হৈ মৰাৰ এনেকুৱা নিউজ বিলাকে ওলাই আছে। বৰ বেয়া লাগে দেই।
সেইদিনাখনে মাক আৰু পোৱালিটো
অ' মা মই ফটোখন দেখিছো যে অ'-
মাক যে মাক। মোৰ মতে সেইখন ভিতৰতো বন্ধ আছিলে নেকি!
অ' মা!
পানটো কাৰণ সিহঁতি এইটো লাইফ জেকেট পিন্ধি আছিলে!
এ' লাইফ জেকেটৰ সতি আছে দেখোঁন।
লাই জেকেৰট সতি আছিলে। মোৰ মতে- হেৰি- এইটো কি বুলি কয় পানীটো ভিতৰলৈ
কেনেকে বাচ্ছাটো ধৰি আছে ন? উ' মা!
সেহেঁতে যদি আগতে পানীত জঁপিয়াই দিলেহেঁতেন!
অ তেতিয়া বাচি গ'ল হয়। ইছ্‌ ৰাম! মাকে যে বাচ্ছাটো! মাকে যে বাচ্ছটো কেনেকে ধৰি আছে
মানে এৰিও নিদিলে দেই! হাতৰ পৰা খুলকিও নগ পৰিলে কিন্তু নগান
এনেকুৱা লাগে, দেখি কি কিবা কলিজাত মানে অন্তৰখন মুচৰ খাই গৈছে গৈ পাই!
মোক কিন্তু বিৰাট দুখ লাগিছে দেই!
সঁচাকে কৈছো মই।
আৰু কিছুমান এটা চাইডে মাক আছে, যোনবিলাকে ল'ৰা ছোৱালীক এৰি থৈ গুচি যায়।
উম্‌- অ' ন' কিছুমানে আকৌ ল'ৰা-ছোৱালী এৰি থৈ গুচি যায়, কেনেকুৱা মাকহঁ'ত মানে!
তে এইগৰাকী মাকে কেনেকে সাবট তা মাৰি ধৰি আছে।
এইটো যে একে ৰৈ গ'ল আৰু ন' চিৰ জীৱনৰ কাৰণে এইটো হেৰি?
ৰৈ যাব লৈ যাব কাৰণ পোৱালিটোক বচাব নোৱাৰাটো মাকৰ কাৰণে কম দুৰ্ভাগ্যজনক নে? কাৰণ বেলেগ চিটুৱেচনত হ'লে মই মোৰ যি হয় হওঁক, মোৰ পোৱালিটো বাচক। কিন্তু এইটো এনেকুৱা এটা চিটুৱেচন, যোনটো মোৰ পোৱালিটোকো তেওঁ হেৰি কৰিব নোৱাৰিলে।
চকুপানী ওলাই যায়, আৰু নিউজ বিলাক যিমানে দি নিউজ পৰ্টেলবিলাকত যে, নিউজটো চবে কান্দি পেলাই দিছে। যিমান টো বেলেগ ষ্টেটৰ হ'ব, ক' অ' ক'ৰ আছিলে জানো।
কিন্তু তাৰ মন্ত্ৰী নে কি, হেৰি বুলি কৈছে, তেওঁ মানে
পানী পেলাই
আৰু তাত য-যোনে তেওঁলোকক ৰেস্কিউ কৰিছে তেওঁলোকেও কৈছে মানে, বহুত দুখজনিত কথা মানে। প্ৰথমতে বোলে টানোতে ওলাই অহা নাই, তাৰপিছত চাইছে ইমান ৱেইট লাগিছে কে'লে, তাৰ পিছতহে পোৱালিটো স'তে দেখিছে।
বৰ দুখৰ ঘটনা এইবোৰ।
এনেকুৱা দুখ লগা ছব-মানে দৃশ্য যদি দেখে আৰু কিয়নো কোনো মানে নাকান্দিব নেকি আৰু, বাতৰি পঢ়া কেইজনেও একেবাৰে ইমান, একেবাৰে মানে হেৰি কৰিছে, দুখ কৰি দিছে আৰু বাতৰিবিলাক
মোৰ নিজৰে বেয়া লাগিছে, ইমান সহজ নহয়।
সঁচাকে।
আমাৰ ছোৱালী আহিলে যেনিবা, চিঞৰ বাখৰ কৰি থকা নাই খালি।
হা হা?
ছোৱালী আহিলে তাৰপৰা, চিঞৰ বাখৰ কৰি থকা নাই আৰু, মোৰ ওচৰতে বহি আছে। কিবা কিবি, উম। তাই আহিলে।
উম, বা তামাম ডাঙৰ, একে কাৰা ৰ'দ দিছে আমাৰ ইয়াত এতিয়া। আগবেলাতো এনেকুৱা বুলি পেলাই কেনেকে জানিব ন? বেলাতো যে তেনেকুৱা বৰষুণ, কি ৰ'দটো দেখা পালে
বতৰে আজিকালি কি ৰূপ ধৰে কোনেও নাজানে।
খনতে একে চেক চেকিয়া ৰ'দ দি দিছে। বাঃ।
ভালো লাগিছে ইমান দিন ৰ'দ নাই ন, আমাৰ এইফালে যে ইমান দিন ৰ'দ নাই।
ৰ'দ নাই, ৰ'দ থাকিলে যেনিবা এই শেলাই-চেলাইবোৰ অকমান নহয়।
নহয় অ'।
বা বিছ
বিছা এনেও ওলাইছে, আজি ৰাতিপুৱা মই বিছা দেখিছো আমাৰ ইয়াতে। তাৰপিছতে আকৌ কি ওলাই, আমাৰ ইয়াতে এটা বস্তু আছে কুমজেলেকুৱাটো, ইমান ঘিণ লাগে, বৰষুণ পৰি থাকিলে।
সেইতোটো নিমখ দিব লাগিব ।
নিমখ দিয়ে নিমখ দিয়ে সেইডালত চিহ, দেখিবলৈ ইমান ঘিন লাগে ।
উপায় নাই আৰু ।
নিমখ দিয়াৰ পাছত নো কেনেকুৱা
এইবিলাক জীৱ জন্তু আও থাক এইবোৰে
উপায় নাই । এই বহুত নাথাকিলে এই
সকলোৱে মিলি পেলাই থাকিব লাগিব ন পৃথিৱীখন সকলোৱে জানে হয় নাই?
এতিয়া সেইটো ওপৰত নিৰ্ভৰশীল হৈয়ে থাকে আৰু ।
উ
এতিয়া বাৰিষা কিছুমানৰ কাৰণে কিমান জেগাত কিমান বানপানী হয় ।
উম ।
টো কিছুমানৰ জেগাত পানী পাবলে নাই
উম।
খেতি কৰিবলৈ মানুহ নোৱাৰা হয়
নোৱাৰে নোৱাৰে ।
এইবাৰ গৰম পৰিব দেই অত্যন্ত
এইবাৰ গৰমো বেছি হব । এতিয়ালৈকে বাৰু হেৰি বতৰতো এনেকুৱা কাৰণে অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছে কিন্তু গৰম এবাৰ বে
এই জুন মানৰ পৰা আহি যাব ।
উম । ঠিক আছে আপুনি তাইক ভাত খুৱাই যদি খুৱাই লওক ন উম মাইনাজীক । ঠিক আছে দিয়ক অ ।